উফ।
হেল্ল'।
হেল্ল'!
উম, ক'ত?
কৰি আছো।
ঘৰে জতে
উম, মই, উম, মই ঘৰতে আছো। বাৰু।
আতছা
আৰু খবৰৰ, খ খবৰ খাতি ভাল নে? ভালেই বাৰু। ভালে, ভালে তোমাৰ?
মোৰো ভাল। ক'তো ফুৰিব যোৱা নাই?
উম
নাই, খোৱা নাই।
উম, ফুৰিব গৈছিলোঁ, অকমান বাইৰ, পাৰ্ক। ফালে গৈ আহিছো, ঘৰ। পাৰ্কৰ ফালে গৈয়ে আহিছোঁ।
অ', মোক ক'ব পাৰিলা হয়, মইয়ো গ'লো হয়।
উম, উম, মই ভাবিলো তুমি, তুমিও গৈছা। নেকি, সেইটো কাৰনে, মই কোৱা নাই।
উম।
তুমি গ'লা, বুলি মই কোৱা নাই, দিয়া কালি, কালি পৰহি যাম নহয় আৰু প্লেন আছে, তেতিয়া তোমাকো কম বাৰু।
অ', ক'বা, আকৌ ক'ৰবাত ফুৰিব গলে।
উম - উম কম বাৰু। তুমাকু কম।
ছাহ খালা?
উম,
ছাহ খালা।
অ', খালো ক-কফি-কফি খাইছিলো।
অ, কফি খাইছা। আমাৰ ফালে চাহে খা
উম, মই
অফালে কফি নহয়। উম, তোমালোকে টাউনীয়া মানুহ আৰু
আমিও গাৱলীয়াই মানুহ হয়। নহয় আমি গাৱলীয়ে।
টাউনীয়া
গাৱলীয়া মানুহ - গাৱলীয়া মানুহ অ - অ। কি কম আৰু উম, আৰু বাকী খা খবৰ তোমাৰ ঠিকেই না? উম, পঢ়া শুনা বাৰু এতিয়া ঠিকে আছে। পঢ়ি আছো এতিয়া। হম,
কলেজ - কলেজ
উম, সেইবাৰ মই মেট্ৰিক দিমহে বাৰু এইব মেট্ৰিক প উম - উম
মেট্ৰিক দিবাহে আমিলেভেন পঢি আছো মানে মই হেল্ল', হেল্ল', হেল্ল'? হেল্ল',